হেল্ল'।
কি কৰিছ।
এ শুই আছো।
আহ মই মতি লৈছো ৰাতি বৰ।
কি।
মাহ কেইটামান দিয়া পালে লৈ আছো ৰাতি ব।
অ', অ', বৰদেভাহত কোনে নাই
হুম
হেল্ল'
ইছ কি কৈছ।
বৌওদেহ বা তিনিটা হে খাবি।
আজি লগতে ব গে -
এই নেটৱৰ্ক পোৱা নাই কি।
আজি লগতে খাব অকলে নাখায়।
ক কেইটা খোৱাব দিয় আহ।
যোনখন মেইন ঘৰত মানে।
অ, অ। আজিকালি মানুহ বিলাকক চব বস্তু হেৰিতে লাগে আও মানে সহজতে লাগে আও।
উম
শাৰীৰিক পৰিশ্ৰম নকৰেই। আগতে, তাকেতো আগতে গৰুহে হাল বায়। আজিকালি গৰুৱে হয় নাপায় ট্ৰেক্টৰ লগাই পাৱাৰ টিলাৰ লগাই আনকি ধান আগতে- ধান উম মৰণা মাৰে আজিকালি মৰণা চোন ট্ৰেক্টৰ আনকি ধান ধান মৰা মে- মেচিনো ওলাই গ'ল।
আজি তাকে আজিকালি যিমানেই প্ৰযুক্তিবিদ্যা উন্নত হৈছে সিমানেই মানুহখিনি এলেহুৱা হৈছে।
অ কিমান এলেহুৱা হৈ গ'ল মানুহ আৰু এ- এলেহুৱা জহতে দেখা নাই মানুহবিলাকক কিমান বেমাৰ অকণমান খোজকাঢ়িলে ফুপনি উঠে আজিকালি আগতে কিমান- আগতে তো গাড়ী মটৰ নাই মানুহে- কিমান দূৰণি দূৰণিলে খোজকাঢ়ি যায় চাইকেল লৈ যায় আজিকালি অকণ এইকণ বা সেইকনলে- টমটম গাড়ী সেইবিলাকত নগ'লে মানে নহয়েই আনকি এতিয়া পিঠাগুৰি খুন্দাও মেচিন আগতে ঢেঁকীত পিঠাগুৰি খুন্দে, হালধি খুন্দে
পিঠাগুৰিত ধেৰ ধেৰ সেইটো মানে এক্সাৰচাইজ এটা গম পাইছা নাই?
উম ঢেকি খুন্দা পিঠাইটো এক্সেচাইজ সেইকাৰণে আগতে মানুহবিলাক মানে বহুত মানে যিমানে কষ্ট কৰে সিমানে মানে শক্তিশালী আছিলে আজিকালি মানুহবিলাক একদম দুৰ্বল। এক্সাৰচাইজ নকৰে পোপোলা সেই কাৰণে বেমাৰ আজাৰ বেছি হয়।
ওলাই যাবলৈ মন নকৰে আজিকালি তোৰ ৰাতিপুৱা উঠিবলৈ মন নকয়, এতিয়া আমি বিলাকো ৰাতিপুৱা উ- উঠিবলৈ মই নকওঁ কিন্তু আমাৰ মাহঁত চা আৰু কিমান সোনকালে উঠে আমাৰ মায়ে এতিয়া দেউতাক উঠ- উঠি মেলি ভাত পাঁচটা বজাতে বনাই দিয়ে পথালে নিবলে।
অ সেইটোৱে আমাৰ মা মানে আগৰ দিনৰ মানুহবিলাকে খাই বৈ সোনকালে শুৱে আচ্ছা ৰাতিপুৱা সোনকালে উঠিয়ে কাম বন কৰে আজিকালি মানুহ বিলাকে এই খন কাম অ আজিকালি মানুহ বিলাকে এই এঘাৰটা, বাৰটা নুশুৱে নুশুৱেই তাৰপাছত ৰাতিপুৱা দেৰি দেৰিকে উঠিব। অ বহুত দেৰিলৈকে নুশুৱে ৰাতিটো দুটা, তিনিটা বা কেতিয়াবাতো দুটা, তিনটা বজাত মানুহ ভাত বনাবলৈ যায়হে
উম
তাৰপিছত দেৰিকে শুব তাৰ পিছত সেইবিলাক বেমাৰ নহয়ে কাৰ বেমাৰ হ'ব বাও পানী আগতে কুঁৱাত পা খাই আজিকালি মানুহৰ আগত কুঁৱা নাই চব মটৰ কানেকচন চব ইজি ইজিয়ে একে ভিতৰতে বাচন ধোৱা ভিতৰতে বেচিন চব ভিতৰতে লেট্ৰিন বাথৰুম চব ভিত
কাপোৰ ধোৱা এইবিলাক বা আমাৰ মানুহবোৰে এক্সাৰচাইজ
এটা এটা ব্যায়াম কাপোৰত থুকুচি থুকুচি ধোৱা আৰু পতাত পতাত টো চাটনি পিছা কিবা পিছা আজিকালি চব দেখোন মিক্সিতহে পিছে চাটনি
সেইটোৱে
মানে মানুহে আজিকালি পৰিশ্ৰম কৰিবলে এৰি দিছে মানে কষ্ট কৰিবলে এৰি দিছে একেবাৰে। আজিকালি খেতিয়ে নকৰে ধৰ মানুহে।
কিন্তু তাৰ বিনিময়ত আকৌ বেলেগ বেলেগ এটা চাইডেদি তো বহুত পইচা গৈ আছে মানুহে গমেই নাপায় এইবিলাক এৰি দিয়াৰ লগে লগে ধৰি লওক ডচ ওলাই গৈছে ডক্টৰে যদি কয় খোজকাঢ়িব বুলি তেতিয়া মানুহে খোজ কাঢ়িব পাৰে কিন্তু এনেয়ে নাকাঢ়ে
উম এনেই নাকাঢ়ে খোজকাঢ়িব কয় আৰু সেইবিলাক মানুহে ঘৰতে যদি খোজকাঢ়ে ঘৰতে নিজৰ যদি স্বাস্থ্যটো মানে ব্যায়াম চিয়াম কৰি থাকে ইজি ইজি ব্যায়ামা কেইটামান তেতিয়া মানুহে ইমান হেৰি নাহে নহয় আও কিছুমানপ পইচা দি- দি জিমলে যাই এক্সাৰচাইজ কৰিব কাৰণে। জিমলৈ গৈ একো নাপায় ন। গধু গধু বস্তুিবিলাক দাঙিবলৈ দিয়ে তাতকে ঘৰৰ কাম কৰক ঘৰ ঘৰৰ কাম কেইটা কৰ। তে হয় হেৰি হয়চোন। কেলে মানুহে মানে বহুত মানুহে আজিকালি মানুহ বিলাক কেনে কেনেকুৱা হ'ল।
এতিয়া লৱা বিলাক আজিকালি লৱাবিলাক পথাৰলে নাযায় মাক কে যিমান অকলে- অকলে কোৰ মাৰি থাকিলেও কষ্ট কৰি থাকিলেও
এই আজিকালি ল'ৱাই পথাৰলে যায়নে? লৱা কি ছোৱালী পথাৰলে যোৱা দেখাই নাই আন বিলাক। হে যাওঁ পথাৰলে আমি ৰুবলে কেতিয়াবা কাৰচিৰ যাওঁ।
সিহতি গ'লেও হয়।
অ', পথাৰলে লৱা মানুহ আজিকালি যোৱা দেখিছাঁ জানো? নাই দেখা নহয় লৱা নহয় আজিকালি পথাৰলৈ একদম নাযায়। লৱা মানুহ আজি আগতে লৱা মানুহ বিলাকে স্কুল মানে সৰু পাই একেবাৰে পথাৰলে যায় আৰু পাপাহঁতে কিমান সৰু পা মাটি ৰোৱা, হাল বোৱা। তৃতীয় শ্ৰেণী চতুৰ্থ শ্ৰেণীতে পথাল।
দাদাটো ইমান পট
আমাৰ দাদাই পথাৰলে গৈয়ে পোৱা নাই চেই। চেই ইমান কুকুৰ বিলাকৰ উত
ল'ৰা- ছোৱালীবিলাক অকল ফোনত ধান্দা ফোনতো এৰি মানে একো কৰিব নোৱাৰে কলোকো যাব নোৱাৰে তেনেকুৱা।
উম, ফোন অকল ফোন পথালে যাব আও মানে মানুহবিলাকো আজিকালি পথাৰতো কষ্ট কৰিব নোৱাৰা মানে এই ৰ'দবোৰ বেছি হৈছেতো গৰম বেছি হৈছে। থাকিব নোৱাৰে। ফেনৰ তলত থাকি- থাকি।
আওঁ- আওঁ চা আওঁ মানে গছ- গছনিবোৰ নাইকিয়া হৈছে আগতে ধৰি লক কোনোবা এটাই জিৰাবলে পায়গে আজিকালি বিয়া মলে মেলিবলে সেই নাইকিয়া হৈছে।
উম হু পথাৰলে নাযায় সেটো কাৰণে। মানে ৰাতি এ চিত থাকিব মাৰগতে বিচ
আকৌ আওঁ এটা কথা গম পাইছ নাই? যিমানে সৰু -সৰু, ল'ৰা- ছোৱালীবলাকক ফোন চোন চলাবলৈ দিছে সিমানে সেইজন এতিয়া হৈ গৈছে আকৌ এইটো টিভি - চিভিৰ টিভি নাইকিয়া হৈ গৈছে গম পাইছা নাই যি আগৰ দিনৰ মানুহগিতাই
আগতে সৰুতে আমি একো বুজিয়ে নাপাওঁ আজিকালি সৰু ল'ৰা -ছোৱালীবিলাকে জন্ম হৈ বহুত কথা জানে।
আৰু মানে এতিয়া সেই সেইটো কাৰণে আগত চবে সৰু পৰাই ফোন চাবলৈ লৈ লৈ ল'লে টিভিৰ নিচা নাইকিয়া হ'ল টিভি চিভি নোচো নোপোৱাই হ'ল। নিউজ এটা চাবলে কিবা এটা মানে সেইবিলাক ধানদাই নাইকিয়া হৈ থাকিলে।
ইণ্টাৰনেট নহয় আগতে যে ওপৰত যে কিবা যে লগাই যে সেইটো কি আছিলে? এণ্টেনাৰ অ এন নহয় ডিচ এতিয়া ডিচটো এতিয়াও আছে এনটেইনাৰ যে এনেকে হিলাব লাগে সেনেকে তা সেই সেনেকুৱা টিভি আছিলে তেতিয়া মানে গাওঁ খনৰ এটা টিভিয়ে থাকিব চবে তেনেকে চাই কিবা কয় মানে তেনেকে চাই কিন্তু তাৰ পাছত টিভি হ'ল তাচট
মানে যিমানেই -যিমানেই আধুনিক হৈ হৈ গৈ আছে সিমানেই মানুহৰ মাজৰ সম্পৰ্কটো বেয়া হৈ গৈ আছে মৰম- চৰম বিলাক কমি- কমি গৈ আছে গম পাইছা নাই?
কমি -কমি -কমি গৈ আছে আৰু বেমাৰ হৈ- হৈ গৈ আছে বেছিকে।
অ', বহুত দিনৰ পিছত ক'বালৈ গৈছাঁ বুলি
মানে বহুত ইজি ইজিকে খাব বিচাৰে এতিয়া মানে মানুহে কষ্ট কৰিবলৈ নিবিচাৰে অৰ্ডাৰ দিয়ে। আগতে মানুহে বজাৰ কৰিবলৈ যাব লাগে। আজিকালি চোন অৰ্ডাৰ দিলে পাই যায় সি ৰুমত একেবাৰে আনিবহে যাব লাগে। মানে আজিকালি পইচা থাকিলে মানে চব পায় আৰু। আজিকালি খোৱা বস্তুও অৰ্ডাৰ দিব পাৰে পিন্ধা পা ধৰি লৈ খোৱা পা ধৰি লৈ চব বস্তু অৰ্ডাৰ দিব পাৰে।
সেই আৰু এতিয়া আগৰ দিনৰ মানুহ বহুত দিনৰ মোৰ খবৰ চবৰ নাপায় বুলি। ঘৰলে যায় ধৰি লওঁক মৰমতটো সেইদিন আমি খবে কিবা নহয় হেৰি কয় কিন্তু আজিকালি এতিয়া সদায় কথাই পাতি থাকে। এতিয়া তোৱে মই সদায় ফোনত কথাই পাতি থাকোঁ কিন্তু আমাৰ দুজনীৰ ওচৰত লগ পালে কথাই নোলোয়। কিন্তু আমি নাইন টেনত পঢ়ি থাকোতে চা ফোন নাপাওঁ কোনোবা এদিনা খন লগপালে কিমান কথা পাতোঁ ন।
অ এনে নহয়।
আৰু তেতিয়া লগ পাবলও মন গৈ থাকে এইখিনি কথা মানে ধৰিলোৱা এক্সট্ৰা কে থৈ দিয়া আগতে হয়। এইখিনি কথা এক্সট্ৰাকে আমি থৈ দিছো আমি লগ পালেহে পাতিম তেনেকুৱা আগতে হয়।
উমহু উ। সেইটোৱে মানুহে মানে আজিকালি কথা পাতিবলে মানে ই ই হা মৰম চেনেহবোৰ কমি গ'ল, অহা যোৱাতটো কমি গ'ল, মিতিয়ৰ ঘৰলে নাযায় খুব বেছি। যাবলে মন নকৰে সৰু সৰু পোৱালী বিলাকে ফুৰিবলে অকল মোবাইল চাবলে মন কৰে।
অহ।
এই মানে এই এইবোৰ শাৰীৰিক পৰিশ্ৰম এ এ এ হে এ নকোৰাই হল আৰু মানুহে। গৰু নাইকিয়া হৈ হৈ গৈ আছে নহয়। হাল বোৱা গৰু দেখোন নায়েই মানুহৰ ঘৰত আজিকালি। ট্ৰেক্টৰ হল, পাৱাৰটিলা হল। দুদিন এ আন কিছুমান কিছুমান জেগাত ধান ধান ৰোৱা মেচিনো ওলালে।
কিন্তু সেই সেইটো হয় কি হৈছে বুলি ভাবিছো কিছুমান ঠাইত ধান ই ই ইহ্ এও অ অ ধান এনেকে সেৰি কৰা মেচিন এবাৰ এঘৰত জ্বলিয়ে গ'লে এইবাৰ। তেনেকে লছ কিনি কিমান হৈছে? এ সেই মনামৰ মেচিনবাৰ চলাও এটা জ্বলি গ'ল ইহ নহয় সেই সেইটোত কিমান লচ হৈছে মানুহ বিলাকে সেইটো গু উতুৱাই দিব লাগে। ইস্ যাতে এইবিলাকো মানে আমাৰ অসমীয়া সংস্কৃতিটো জীয়াই ৰাখে। সে ইমান আধুনিক হ'ব নালাগে।
আধুনিক কিমান আধুনিক হৈছে বাৰু কচোন অ
এতিয়া সেই গোপাল খাই নিজে পা পাৱাৰটিলা গোপাল খাই নিজেই চলাইছে নি?
নাই চলোৱা বেলেগ এটা মানুহ লগাইছে। সেইয়া পৰিশ্ৰম কৰিব লাগে নিজে পাৱাৰটিলা খন লৈছে মানে বোলে অকমান চলায় আনলো। মানে এইবোৰ মানুহে ই আহ্ অকল মানুহে আজিকালি পইচা থাকিলে মানে এক একো কৰিব নিদিয়ে মানে কষ্টই নকৰে মানে আৰু পইচাও আজিকালি সহজে পায় যে। সেইকাৰণে মানে পইচাআআআ আজিকালি পাব মানে খুব সহজ, কষ্ট নকৰাকে আজিকালি পইচা পাই যায় মানুহে।
অ অ অ চু।
সেইকাৰণে মানুহবিলাকে এহ্ হে কষ্ট নকৰা হল চিউ চিউ। মানে তেৰা বেকা ৰাস্তাতে। পইচা দি ওলাই যায়। যোনবিলাক চিধা মানুহ ইহ আ সেইবিলাকে অকণমান কষ্ট কৰে আৰু হ'লেও কষ্ট মানে আগৰ নিচিনাকে কষ্ট নকৰে। হে হে হে এ হাল ব খুব বেছি কোনোবা এটা দুটা পথাৰতহে দেখিবি তই সেই ই ই ইহ্ আ কি বুলি ক গৰুৱে গৰুৱে হাল হেৰি কৰি থকা বাকী চব পাৱাৰটিলা লগাই দিব দহজনী ইহ আ আ বাৰজনী ৰোৱনী লগাই দিব এক
অ অ অ আগৰ দিনা মানুহে কিমান দিনলৈকে মাট তিৰুৱে আজিকালি এদিন দুদিনতে শিকায় কিন্তু সেইবিলাক কোৱাৰ কাৰণে বহুত লোকচান আছে মানুহবিলাক কি কয় মানুহবিলাকে বুজি পোৱা নাই বহুত লোকচান আছে। উমহ দেউতাই এদিন ট্ৰেক্টৰে বোকাই দিয়াতো মাটি যিমানখিনি ধান হব ইহ্ আ তাতকে টো ঘৰৰ গৰুৱে বোৱাই ইহ্ আ হেৰি কৰা মাটিখিনি তাতকে বেছি ধান হ'ব গম পাইছা নাই?
উম উ উ।
আৰু এতিয়া এদিনতে গোটেই বোকা দিলে আৰু বেয়া হল ভাল হল কথা নাই ইহ্ আ সেয়া বোকা ৰুই নোহালৈকে ৰুয়ে থাকিব সদায় সদায়।
ৰোঁয়ে থাকিব আৰু খেতি আগতে কিমান ধুনীয়া খেতি হয় আজিকালি খে মাটিবিল মাটিবিলাকৰ যিমানেই ইহ্ আ আধুনিক মানে সেইবোৰ যন্ত্ৰ পাতিৰে সেই চহায় মানে হেৰি কৰে কাম কৰে সেইবিলাক মানে ত খেতি বাতি ভালেই নোহোৱা হ'লচোন আজিকালি? আগতে মাটিবিলাকত সাৰুৱা থাকে মানে ধান কিমান ভাল হয় আজিকালি সেইফালে গৰুৱে হালো নাবায় আৰু গৰুৱে হাল বাই থাকিলে অ এ মানে গোবৰ হয় তেতিয়া কিছুমান শিবলাগে সাৰো হয় আজিকালি এইবোৰ ক'ত সাৰ চাৰ হ'বলৈ আছে?
আৰু হেৰি ট্ৰেক্টৰে যিমানে হাল বায় সিমানে মাটিটো তললে উম হু হু বহি-বহি গত
তললৈ বহি-বহি গৈ থাকে, তলৰ মাটি মানে তলত ওপৰত বালি ওলাই যায় ই ই। আৰু বোকা ভাল নহয়, গৰুৱে হাল বালে কিমান ধুনীয়া খেতি হয়। মানুহে এইকাৰণে খেত তেনেকে হৈ হৈ গৈ আছে, সেইবিলাক মানুহে বুজি নে পোৱাই নাই, মুঠতে হে হে সহজভাৱে মানে জীয়া জীৱন যাপন কৰিবলৈ বিচাৰে।
সেইটোৱে।
আগতে বেমাৰ নায়েই আজিকালি অকল বেমাৰ
আৰু আগতে পথাৰবিলাকত মাছ চাছ বহুত থাকে কিন্তু আজিকালি মাছ চাছ নাই চাবিখন।
মাছ চাছো নাই আজিকালি মাছৰ সংখ্যা একদম খুব বেছি কমেই, দ মাটিবিলাকত মাছ থাকে একেবাৰে নথকাও নহয় কিন্তু আগতে ঢেৰ মাছ আৰু কিছুমান মানুহে একেবাৰে মাছ খাবলৈও ঘিণ কৰে পথাৰৰ মাছ।
উহু।
অ', কিছুমানে চাবিচুন পথাৰৰ মাছ নাখাওঁ অমুক তমুক মানে ঢেৰ কিবা। অ', চালানী মাছ বো খাব পাৰে কিন্তু পথাৰ মাছ খাব নোৱাৰে পাৰো চালানী মাছবোৰ মাছটো যে কিমান বেয়া স্বাস্থ্যৰ কাৰণে সেইটো বুজি নাপায়। পথাৰ মাছকেইটাই কিমান ভিটামিন আছে সিহঁতি বুজি নাপায় মানে।
এতিয়া হেৰিয়া খানা দিলে যাবি নে কি খানা কেতিয়াবা